অঁ! শুন কি কৰি আছা?
আছোঁ দিয়া এনেই। তুমি?
অঁ! ময়ো আছো ৰবা এনেই। চাহ-তাহ খালা?
অঁ! খালো ৰবা। তুমি খালাা নে?
উম! খালো-খালো।
অঁ! পিছত এতিয়া বন্ধ ন গৰমৰ?
অঁ তাকে এতিয়াতো কলেজ বন্ধয়ে।
হয়
উম।
কলেজ বন্ধ পাইছে আমাৰ এক তাৰিখৰ পৰা খুলিব। তোমালোকৰোটো চেইম
উম! ছেইম এক তাৰিখৰ পৰাই খুলিব তাৰপিছত আৰু শান্তি নাই আৰু। কলেজৰ কামতে ব্যস্ত হৈ থাকিব লাগিব।
হয়, ঠিক কৈছা এইটো। কলেজত গ'লে মানে কলেজৰ চব কাম আৰু কি এতিয়া মানে যি আৰাম পাই আছোঁ কলেজত যোৱাৰ পিছত আৰু চবখিনি কাম পাম
পুৰা মনটো শান্তি লাগি আছে, একো প্ৰেছাৰ নাই।
অঁ।
তাৰ পিছত কলেজ খুলিলে আৰু এইটো কৰা, সেইটো কৰা, এই বোলে প্ৰজেক্ট, এই বোলে কিবা এচাইনমেণ্ট চব মানে কামবিলাক আহি যাব হাতত,
হয় পৰীক্ষাও আহি যাব নটচো লিখিব, পুৱ মানে পৰীক্ষা আহিব নুটচো থাকিব ন বহুত। মানে সেনেকে আৰু বহুত মানে কষ্ট হ'ব তেতিয়া মানে। মোবাইল চাবলো টাইম নাই।
অঁ মোবাইল চাব টাইম নাই এইকেইদিন যে পূৰা মোবাইল চাই আছোঁ তাৰপিছত এতিয়া, কলেজ খুলিলে আৰু মোবাইল ক'ত চোৱা হ'ব এই মেছেজেদিয়ে ভৰ্তি হৈ যাব এইকেইদিন মেছেজো নাই।
নাই উম এতিয়া গ্ৰুপতটো একো মেছেজ নাই কিন্তু কলেজ খোলাৰ পিছতে। গ্ৰুপত এইটো এটা নটিচ আহিব সেইটো আহিব।
অ ভৰ্তি হৈ যাব তাৰপিছতো আৰু ফ্ৰম, শিলা আদি কৰিছোঁ এডমিশ্যন আছেই ইয়া সেইখিনি। উম এইটো বোলে বা এইটো।
কলেজত।
অ ভালে লাগে মানে লগৰখিনিৰ লগত লগ হয়। ভাল লাগে আৰু মানে ক্লাছ কৰাৰ সময়। এইখিনি ধৰা এঘন্টা ক্লাছ কৰিলো তাৰ পিছত যদি মানে, ইমান যদি এই কেদিনটো খোলাৰ লগে লগে ইমান ক্লাছ নহয়। তাৰ পিছত যেতিয়া মানে ফুল ক্লাছ হ'ব তাৰপিছত মানে অকমান অশান্তি লাগে। কিন্তু এতিয়া ক্লাছ নহ'লে ভাল লাগে আৰু এঘণ্টা ক্লাছ, কৰি এঘণ্টা ৰেষ্ট তেনেকুৱাকে হ'লে ভাল লাগে ন।
হয় হয় ঠিকে কৈছা এতিয়া মানে ঘৰত আছো। মোবাইলটো চাই দিনটো গৈছে কিন্তু কলেজত যেতিয়া যাম ইফালে নট থাকিব ইফালে লগৰ খিনি। মানে ভালো হয় দিয়াচোন কেতিয়াবা। হয় নে কিমান আৰু ঘৰত থাকিম ন অ কিমান আৰু ঘৰত থাকিম তেনেকে যদি লগৰ মাজত থাকো তেনেকে মানে বহুত ভাল আৰু
উম তাকে ভাল লাগে লগৰ খিনিৰ লগত মানে। থাকিও ভাল লাগে দিয়াচোন কিমান দিনৰ মূৰত মানে বহুতখিনি কথা শিকিবও পাৰি তেওঁলোকৰ। পৰা ন সেইটোও ভাল লাগে উম,
ভাল লাগে আৰু অ, ভাৱাচোন আমাৰতো কলেজত কেতিয়াবা কেতিয়াবা কে প্ৰতিযোগিতা হয়। ধৰা খেলৰে হওক। কুকিংৰে হওক মানে চব বস্তুৰে হৈ থাকে ভাল পাও মানে এইবোৰ।
ভাল লাগে আমাৰ কলেজতো হৈ থাকে বাৰু নাচ গানৰো। কিবা কিবি হৈ থাকে বা কিছুমানে বেলেগ বেলেগ কলেজতো, অ কৰো।
কৰা বিহু,
অ বিহু মানে কৰো আৰু যিখিনি পাৰো। বিহু বুলিয়ে নহয়।
মইও ধৰা সেনেকুৱা কলেজত যদি কিবা। হয় সেনেকুৱা মইও মানে ধৰা বেছি কু কুকিংটোদে হও মানে। ভাগ লও ৰন্ধা-বঢ়া কৰো, সেইটো মানে ভাল পাওঁ আৰু দিয়কচোন।
ভাল লাগে ন।
অ তেতিয়া মানে ক্লাছ খিনি মিচ যায় ন ভাল লাগে তেতিয়া।
ভাল লাগে হে হে হে তাকে। আমাৰো হৈ থাকে, ৰবা নাচ-গানৰ কিবা-কিবি ধৰা আৰু কিছুমানে বেলেগ-বেলেগ কলেজতো তো তোমাৰ কৰিব যায় নহয় প্ৰতিযোগিতা দিব যায়।
হয়-হয় ঠিক কৈছা।
তেনেকৈও ষ্টুডেণ্ট মানে ল'ৰা-ছোৱালীবিলাক পঠায়ো ভাল লাগে। মানে আগ্ৰহ থাকিলে ভাল লাগে আৰু ন কামবোৰ কৰি উম'।
যোনটো বস্তু আগ্ৰহ থাকে সেইটো বস্তু কৰিলে মানে ভাল হয়। কিন্তু চাবাচোন মানে কলেজত গ'লে ভাল লাগে, এতিয়া কলেজত যাম বহুত কথা জানো ন। আৰু লগৰ খিনিৰ মাজত থাকো ধৰা টিচাৰ খিনিও আহে। মানে নোটছ খিনি লিখো মানে এটা হাঁহি ধেমালিতে যায়। পিছত পিছত টেনশনটো হৈ যায় যে পৰীক্ষা আহি আছে কেনেকে পঢ়িম?
অ' এতিয়াতো খোলাৰ পিছত এমাহ মানতো টেনশন নাই পৰীক্ষা। হয়। তাৰ পিছতে এইবোৰে এ পঢ়ি টেনশনটো আহিব।
তে পৰীক্ষা আহিব চাবা। পৰীক্ষাৰ মাজতে আকৌ' খবৰ পাম দূৰ্গা পুজা আহিছে।
অ' দূৰ্গা পূজাৰ সময়ত আকৌ' বন্ধ, দহ দিন বন্ধ সেইটো আকৌ ভাল লাগে ন।
হয়, চাবা চোন পূজাৰ টাইমত লাগিব যে দূৰ্গা পূজা আহিব-আহিব। কিন্তু কিতিয়া আহি কিনে যায় একদম মানে মানে একদম অ'।
উম' তুমি মানে একো আও ভাওয়ে নাপাবা আহিব গুচি যাব। তেনেকুৱা। উম' আৰু আমাৰ উম' ভাল লাগে। মানে কলেজত থকা দিনকেইটাই মানে সুখৰ আৰু ন মানুহে কয় নহয় স্কুল পঢ়ি থকা দিনকেইটাই ভাল বুলিয়ে।
হয় মানে কলেজতকে স্কুলীয়া, স্কুলীয়া জীৱনটো বহুত ভাল আছিল ক'ব গ'লে।
উম' সেইটোতো হয়য়ে বাৰু। একো সম মানে তেতিয়া মানে একো সমস্যাও নাছিলে ন। আগতে স্কুলত থাকোঁতে। এতিয়াওঁ অকণমান সমস্যা বাঢ়িছে দিয়াচোন কিছুমান। কিন্তু কলেজ লাইফ কলেজৰ জীৱনটো মানে আকৌ যেতিয়া গুচি যাব, তাৰপিছত মানে আকৌ তোমাৰ। কামৰ সমস্যা আহিব, তুমি হেৰি কৰিব লাগিব। পইচা, পইচাৰ টেনশ্যন আহিব তেনেকুৱা। বহুতখিনি টেনশ্যন আহি যায়। আৰু এতিয়াতো অ' নতুন ষ্টুডেন্ট বিলাকো আহিব নহয়। নতুন নতুন।
সিহঁতৰ, অ' সিহঁতৰ কাৰণেতো আৰু নতুনকে ফেচাৰো ৰাখা হয়।
উম' ভাল লাগে ন, আকৌ' আহিয়ে আছে কিমান কিবি। কিবা কিবি অনুষ্ঠান আহিবই আৰু ভাল লাগে।
গায়িকা আহিব, গান চান গাব, ইমান ভাল লাগিব।
উম'
এই কলেজ খুলিলে আৰম্ভ হ'বই আৰু।
অ' কলেজ খুলিলে আৰম্ভ হবয়ে আৰু, ভাল লাগে। তেতিয়াতো আকৌ ক্লাছ চাছ নহয়।
হয় তেতিয়া ক্লাছ খিনি নহয় দুইদিনে এক দিনে বুলি কি, আজি কলেজত এইটো আছে, কালি এইটো টো আছে সেনেকা কৰিয়ে যাই দিয়াচোন।
অ' এ তাৰে মাজত দুই এজনক হে আৰু মানে। লাইব্ৰেৰীত গৈ পঢ়ি থকা দেখোঁ আৰু।
হয় ঠিক কৈছা কিছুমান চাবা নাচ গান লৈ পাগল কিছুমান পঢ়া লৈ পাগল। কিছুমানে পৰীক্ষা আহিছে টেনছন।
উম
মই ক'ব গ'লে কলেজত এটেনচন থাকে এটেনচনৰ কাৰণে যাওঁ
উম এটেনচ আজিকালিতো আৰু বাধ্যতামূলক বাধ্যতামূলক কৰি দিছে নহয়।
হয়। আজিকালি চাইছানে পাৰ্চণ্টিজ পাৰিলে হে দিব দিয়ে এক্সাম নহ'লে তো নিয়িয়ে
উম' নিদিয়ে তাকে
মানে স্কুলীয়া জীৱনতটো ক'ব গ'লে ভালে আছিল
উম' ভালে আছিল স্কুলৰ
তাৰে লগৰ খিনিও ভালে আছিল
উম' মানে আগতে মানে কেনেকুৱা আছিল স্কুলত যেতিয়া আছিলোঁ এই কলেজৰ দিন কেইটাই ভাল বোলে ইমান ধুনীয়া থাকিব পাৰি নিজৰ ইচ্ছামতে আহিব পাৰি যাব পাৰি এতিয়াহে গম পাইছো কিমান কষ্টকৰ
হয় দিয়া ঠিকে কৈছা আকৌ স্কুলত থাকিলে ভাবো নাই ডাঙৰ হলে কও কলেজ পাম কলেজত যাম কিমান ফূৰ্তিকে ভাবো কিন্তু এতিয়া ভাবো নাই স্কুলীয়া জীৱনৰ দৰে নহয়
নহয় নহয়
স্কুল স্কুলীয়া জীৱনত যোনখিনি ৰং ধেমালি আছিলে বা যোনখিনি আমাৰ ছয়টা লগৰ হওক প্ৰকৃত প্ৰকৃত লগৰ বোৰো আছিলে সিহঁতৰ লগত চব কিনি ক মানে চব খিনি আমাৰ খেলা ধূলা কথা টিফিন চিফিন চব মানে কি হৈ আছিলে আৰু এতিয়া সেনেকুৱা নহয় ইমানখিনি
অ' আৰু আগতেতো তোমাৰ স্কুলত উম' আগতে স্কুলত থাকোতে তোমাৰ টিফিন লৈ যাওঁ আজি মানে চবে বেলেগ বেলেগ টিফিন লৈ যাওঁ চবে ভগাই খাওঁনো কি ভাল লাগে
হয় সেইখিনি কথা মনত পৰিলে ভাল লাগে ন
এতিয়াও বাৰু কিছুমানে লৈ যায় আমাৰ লগৰ বোৰে কিন্তু মানে সেই আগৰ নিচিনা সেই আমেজটো নাই আৰু এতিয়া
অ ঠিকে কৈছা এতিয়া চবে আৰু মোবাইল লৈ ব্যস্ত নিজৰ নিজৰ অ নিজৰ একদম নিজৰ মোবাইল নিজৰ কাহিনী লৈয়ে ব্যস্ত কোনে কাক পাত্তা দিয়ে আৰু সেনেকুৱা হৈছে
নহয় নিজৰ নিজৰ কাহিনী লৈয়ে ব্যস্ত তাকে
সেনেকুৱাই আমাৰোতো কলেজত চাবা এতিয়া কলেজ খোলাৰ পিছতে ছাৰে ক'ব এইটো আছে বা সেইটো আছে তেনেকে আমাৰ ক্লাছ খিনি মিছ যায় মানে আমি মানে কলেজ গলে ভাবো কেতিয়া ঘৰত যাম কেতিয়া ঘৰত যাম সেনেকে থাকো আৰু ঘৰত থাকিলে ভাবো আজি কলেজ আছে আজি যামে সেনেকা হৈ যাও লগৰ খিনি আহিলেহে যাও
উম ভাল লাগে আৰু গৈ ন কলেজত
হয়
কবলে মানে দিনটো সময় কেনেকে গুচি যায় মানে পাৰ হৈ যায় ধৰিবই নোৱাৰি কলেজৰ থকা সময়খিনি আৰু তোমাৰ কিবা কামত ব্যস্ত হৈ থাকিলেতো আৰু ক'বই নালাগে দিয়াচোন
উম এনেকুৱা হয় দিয়াচোন ভালে লাগে সেনেকুৱা মানে চব খিনি মানে লগৰ খিনিৰ লগত একেলগে এতিয়া পাই আছে একেলগে আছো কিন্তু পিছত বা কি হয় আৰু নতুন প্ৰজন্মৰ কাৰনে সেইটোতো নাজানো এনেকে থাকিলে ভাল দিয়াচোন
উম তাকে পিছত কি হয় নাজানো আৰু আৰু এতিয়া মানে আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলো মানে পুৰা আমাৰ লগত মানে ভালকে কথা চতা পাতি মানে নিজৰ বস্তু খিনিও মানে কিমান নজনা বস্তুও মানে শিকি লব পাৰো তেওঁলোকৰ পৰা মানে একদম অ মন খুলি মানে ক'ব পাৰো ন সেইটো কাৰণেও ভাল লাগে ন
অ এইটো ঠিকেই কৈছা দেই তুমি সেনেকুৱা হয় মানে এতিয়া আমি চাবা লগৰ লগৰৰ দৰে হৈছো ন মেম খিনি একদম আছে যে মানে এনেকুৱা মেম আছে আমি মানে একদম ফ্ৰেণ্ডলি কি কৰো মেম খিনি এনেকেই থাক কে ফ্ৰী হৈ থাকে চব কথা কওঁ মানে বহুত ভাল আৰু ভাল লাগে উম
সেইটোৱে দিয়া বাৰু হ'ব দিয়া বাৰু কথা পাতি ভাল লাগিল তোমাৰ লগত হোম দিয়া।
ঠিক আছে তই ৰাখিছো আজি।
উম দিয়া ৰাখিছোঁ।